এনেই ৰাস্তাতে অ ইফালে সিফালে ঘূৰি আছোঁ তুমি
অ মই শুই আছোঁ।
কিবা খালা নাই
ভাত খালো তুমি
কিহে খালা ভাত খাই গাতে খাই পেলাই ওলাই আহিছ চোন
অ', অ', ভাত তোমাৰ হেৰি দালি তাৰ পৰা ভাজি আছাৰ
উম,
এনেকে তুমি কিহে খালা
উম,
মঠিয় কালত
মই খালো এনেক চন্দা মাছ লোকেল
অ',
তাকে এনেকৈ বনাইছিলে
উম,
বিলাহী সতে বনাইছিলে
অ',
তাৰ পৰা এনেকে সেই মাছৰ কণীয়ে এনেকে মাথাাতোয়ে আৰু এনেকে মানে ভাতৰ লগত এনেকে ভাজি কৰিছিলে
অ',
তাৰ পৰা দালি
অ', অ',
উম সয়ে খালো উম,
মাছ খাই ভালপোৱা
মাছতকে বেছি মাংসয়ে খাই ভাল পোৱা হয়।
অ',
উ মাছ ম খাই ভাল নাপাওঁ মানে মাছৰ কি হয় কাঁইট থাকে যে ক ডিঙিত লাগি থ কাৰণে ইমান তাৰ মানে ভাল নলা নালাগে কিন্তু মাংস খাওঁ। তেনেকে বনাও বনাাইও ভাল পাওঁ খাইও ভাল পাওঁ।
উম তাকে
তুমি মাংস খাব মাহত সোলে অ',।
উম।
তুমি মাংস বনোৱা নাই?
মাংস বনাও।
কিহে বনোৱা?
মাংস তোমাৰ ফাৰ্ষ্টলে মই তেনেকে কেতিয়াবা মানে বেলেগ বেলেগ ষ্টা বনাও দেই। তোমাৰ কেতিয়াবা এনেকে বনাও তোমাৰ ফাট্ৰটে মাংস খি মছলা, তাপা আদা, নহৰু, পিয়াঁজ অলপ দি পেলে তেনেকে এমঠি লৈ। ধুনীয়াকে তোমাৰ মঠি লৈ পেলাই অলপ দেৰি থৈ দিও আও।
উম।
তেল অকনো দিও ত লগনো দি পিলাই মই থৈ দিওঁ, তাৰ পিছত তোমাক কেৰাহীখন পাতি, অলপ গৰম হলে তাপা তাতে তেলটো দি দিম। তেলটো দি তেলটো অকণ যেতিয়া গৰম হ'ব। তাৰপিছত তোমাৰ পিয়াজ,
উম।
আদা, নহৰি কে পেষ্ট বনাই।
অ'।
তাতে তোমাৰ তেনেকে উ পেষ্ট বনাই অলপ ভাজি ভাজি ভাজি ভাজি।
হুম।
তাৰপিছত তোমাৰ হেৰি এই হেৰি খিনি দি দিবা মা মাংস খিনি দি দিবা। অ, তাৰ মাংস খিনি যিমান, হৈ যাব মাংস খিনি যেতিয়া দি দিবা। তাৰপিছত এ অলপ দেৰি ভা--বা। ভাজি পেলাই ভাজি ভাজি তাৰ পিছত অলপ ভজা ভজাত ঢাকি থৈ দিবা আৱ।
উম।
কোৱা ক, দাঙি পেলাই চা ভ--ই নাছিলোঁ। চাই পেলাই যদিও সিজিছে, অকণ অকণ
উম।
তাপা যেতিয়া আলুটো দি দিবা। তাৰ পাছত তুমি আকৌ অলপ ভাজিবা আকৌ নিবা
অহ।
বস্তু মানে ভাজ খাবলে অকণমান পানী দি পেলাই ক'ত ঢাকি থৈ দিবা।
উম।
মানে অলপ সৰুক কে দিবা অ। বিলাহীটো কাটি লৈ পেলাই সি মাংস আৰু আলু খিনি দি দিবা মানে।
উম।
তাৰপিছত মান ধুনীয়াকে লৰাব, লৰাই পেলাই অকমান আকৌ তাৰপৰা কি কৰিবা লাষ্টত তোমাৰ এ
উম।
তোৱা নৰসিংহ পাত।
উমঁ।
তাকে'হে দু নতিবা নি নিদিবা ছতিয়াই সেইটো কাৰণে। তাৰপিছত তোমাৰ ৰেডি হৈ গ'ল এনেকে। উমঁ।
তুমি কেনেকে বনোৱা?
সেনেকে বনাওঁ। তোমালোকে?
মোৰ বেলেগকে বনাওঁ, সেইদিনাখন মই বনাইছিলো বাঁহৰ গাজৰ লগত হাঁ। তোমাৰ কেনে বনালো, পুৰা প্ৰথমতে তেল গৰম কৰিলো।
অহ।
তেল গৰম কৰি পেলাই পুৰা একদম যেতিয়া গৰম হয় ন' তেতিয়া একদম তা'ত তেজপাত দি দিওঁ তেজপাত।
উমঁ।
তেজপাতো দি দিওঁ। তেজপাতৰ আমাৰ ঘৰৰৰে আছে ন' তেজপাত শুকুৱা ত' তেজপাত দি দিওঁ। তা'ত লং দি দিওঁ। তা'ত ডালচেনি দি দিওঁ। তেনেকে দি পেলাই অলপ দেৰি লৰাও।
উম-উম।
লৰাই পেলাই মিহি-মিহিকে একদম কুটি থোৱা একদম পুৰা একদম- পিয়াঁজ
অহ'।
সেই পিঁয়াজ এডাল তা'ত দি দিওঁ
উমঁ।
পিয়াজ দি পেলাই অলপ দেৰি এনেকে ল'ৰাও।
উমঁ।
সেই লৰাই থাকো নে তা'ত একদম অকণমান জলকীয়া দি দিওঁ। কেঁচা জলকীয়া, কেঁচা জলকীয়া দি দিয়াৰ পিছত কি কৰোঁ, উমঁ' আদা-নহৰু খুন্দি দিওঁ। পিয়াজ গলি বনে সিজিয়ে থাকে নহয়। আদা-নহৰু খুন্দি পেলাই অকণমান আধা-আধা মানে আধা খিনি তা'ত দি দিওঁ। দি পেলাই অলপ লৰাই দিলো, লৰাই দি পেলাই তাত মাংস খিনি দি দিলো।
উমঁ।
মাংস দিয়াৰ লগে-লগে তাত একদম হালধীয়ে নিমখে দি দিলো।
উমঁ।
হালধি, নিমখে দি পেলাই অলপ দেৰি ল'ৰালো।
উমঁ।
লৰাই-লৰাই-লৰাই ঢাকনিখন মাৰি লৈ- আলু কাটিলো সৰু-সৰুকে। আলু কাটি পেলাই অলপমান দ'হ মিনিটমান যেতিয়া সিজিব
উমঁ।
মাংস টো পৰা পানী ওলাব ন' চোৱা আকৌ- লৰাই পেলাই তাত তুমি সেই কাটি থোৱা আলু দি দিব লাগে। আলুখিনি দি দিলো, আলু দি পেলাই অলপ দেৰি ভাজিলো। আকৌ দ'হ মিনিট মানৰ কাৰণে ঢাকন মাৰিলো তাৰপিছত আকল এনেকে উলিয়াই পেলাই লৰাইনো অলপ দেৰি লৰাই পেলাই বাঁহৰ গছ কি কৰিলো শুকুৱাই থোৱা বা এনেকে তিয়াই থোৱা থাকে। সেই তিয়াই যদি তিতি তিতাই তিতাই পুৰা চেপি পেলাই ৰসটো উলিয়াই।
উম।
তাৰ পৰা একদম থৈ দিব লাগে নহ'লে খুব শুকাণো দি দিব পাৰি।
উম।
তাৰ পিছত সেই বাঁহৰ গাজখিনি হেৰি কৰি পেলাই দিব নালাগে অলপ থৈ দিব লাগে মানে অলপ শুকাই। তাৰপিছত যেতিয়া মাংসখিনি সিজে ন।
উম।
তাত তুমি কি ক'ব লাগে উম এই মিট মছলা। আ অলপমান জিৰা অলপ মান এই কাশ্মিৰীৰ এৰেড চিলিটো অলপ মানে কালাৰৰ কাৰণে ইমান হেৰি হেৰি নহয় আৰু দি দিব লাগে। দি দি পেলাই অলপ লৰাব লাগে তেতিয়া মছলাখিনি মিক্স হৈ যাব ন গোটেই মাংসৰ লগত।
উম।
তেতিয়া তুমি তাত বাহঁৰ গাজখিনি দি দিবা।
উম।
বাঁহৰ গাজখিনি দি অলপ দেৰি লৰালা।
উম।
লৰা পেলাই তুমি তাত বিলাহী একদম গোটা গোটা দুটা বিলাহী দি দিলা।
অ'।
গোটাই গোটাই দুটি দুটা বিলাহী যেতিয়া দি পেলাই ত' লৰাবলাক তুমি ঢাকি দিলা।
কাটি কিনি গোটাকে দিয়ে এয়াত।
ঢাকি দিলা উম গোটাকে একদম কাটি নহয় গোটাকে। বা এফাল এফালকৈ। ত' যেতিয়া একদম অলপ দে একদম অলপ দে যেতিয়া পাঁচ মিনিট মান ঢাকি থবা নহয় তাৰপিছত একদম আকৌ খুলি চাবা বিলাহী কেইটা পুৰা একদম সিজি পেলাই একম মানে হেৰি হেৰি হৈ যাব আৰু। কোমল কোমল হৈ যাব। একদম পানী তাত একদম পুৰা বিলাহী কেইটা ভাঙি দিবা।
উম।
বিলাহী কেইটা লাহেকে ভাঙি পুৰা একদম মিহি কৰি কৰি এনেকে গ্ৰেভি নিচিনা নে কৰি দিবা আৰু তাত আকৌ পানী দি দিবা। অলপমান আধা কাপ মান। পানী দি পেলাই একদম পুৰা লৰাই দিবা গোটেইখিনি একদম যাতে একদম চব মিক্স হৈ যায়।
উম।
তাৰপিছত তুমি নিমখটো টেষ্ট কৰি চাব।
উম।
যদি কম থাকে তেতিয়া অলপ দি দিবা যদি হেৰি কৰা তেতিয়া হে কৰি কৰি দিবা। পুৰা অলপ টাইম একদম পুৰা ভাজিবা পুৰা।
উম।
যদি তুমি যেতিয়া তেতিয়া যদি তুমি অকমান জোল জোল কৰা। তেতিয়া তাত অলপ পানী সৰহকে দি দিবা।
উম।
যদি তুমি জোল নকৰা তেতিয়াহ'লে কি কৰিবা লাহেকে একদম অলপ দেৰি ভাজিলা নহয় তাত অলপমান পানী মিক্স কৰি পেলাই কিবা যিখিনি আলু থাকে ন' সেই আলুবোৰ অলপ ভাঙি ভাঙি দিবা।
উম।
আলুবোৰ পুৰা ভাঙি পেলাই একদম পুৰা একদম সানি একদম যতনে হেৰি কৰি পেলাই
উম।
টুকি দিবা, দি পেলাই তুমি কি কৰিবা, এই যে আধা যে দি থোৱা আছিলে যে আধা নহৰু খিনি যে
আধা থাকি যায় ন'।
অ'।
এ থাকি যোৱা আদা নহৰু খিনি তুমি কি কৰিবা এই তাত দি দিবা।
অ'।
দি পেলাই তুমি লৰাই পেলাই পানীকণ দি পেলাই অলপ লৰাই থৈ দিবা। অলপ দেৰি একদম থৈ দিবা তেতিয়া গেভী মানে জোখৰ খাব পৰাটো হৈছে আৰু, তুমি নৰসিংহ পাত নহ'লে এনেকে মান ধনিয়া তেনেকুৱা পাত চিঙি আনিবা আনি পেলাই সৰু সৰুকে হেৰি কৰিবা, তাৰপিছত একদম পুৰা ওপৰত ছেটিয়াই দিবা।
চেটিয়াই দিয়াৰ পিছত অলপ দেৰি যেতিয়া ছটিয়াই পেলাই দিবা একদম অলপ দেৰি ল'ৰাবা।
উম।
বেচি দেৰি নহয় মা চেতিয়াই পেলাই লৰাই দিবা লৰাই দি পেলাই তুমি ঢাকনাখন মাৰি পেলাই তুমি কি কৰিবা গেছটো অফ কৰি দিবা।
উম।
পিছত তেনেকে দচ পোন্ধৰ মিনিটমানলৈকে থকাৰ পিছত তুমি তাৰ পৰা বাঢ়ি পেলাই উম, খাই চাবা কি ধুনীয়া লাগে ন বাঁহৰ গছৰ লগত।
খাই পোৱা নাই বাৰু।
আহে ন'বাঁহৰ গাজটো।
সেইটো খাই চাবা একদম কি ধুনীয়া লাগে।
উম, খাই চাব লাগিব বাৰু।
মানে যদি নৰসিংহটো নিদিয়া তেতিয়াহ'লে মানে গোন্ধতো বাঁহৰ গাজৰ নিচিনা ভাল লাগে। আৰু যদি নৰসিংহটো দিয়ে তেতিয়া মানে নৰসিংহ নৰসিংহ গোন্ধাই।
গোন্ধৰ কাৰণেহে দিয়ে এইবোৰ, টেষ্টৰ কাৰণে, চেণ্টৰ কাৰণে। ভাল লাগে তেনেকে একদম খাই চাবা কি ধুনীয়া লাগে নহয় তুমি তেতিয়া তুমি এনে আলহীকো দিব পাৰা, ৰুটি চুটি কেতিয়াবা ৰুটি খালে। এনেকে খাব পাৰা, ৰুটিৰ লগতো খাব পাৰা।
অ ', অ'।
দেউতাই মাতি আছে নেকি তোমাক?
আৰু কি বনা
এনেকে হেই জানো মই উম, পনীৰ বনাব জানো।
অ'।
পনীৰ বনাই হেৰিয়াৰ লগৰ এইটো কি আছিলে। তুমি ধুনীয়াকে পনীৰবোৰ তেলত ফ্ৰাই কৰিবা।
উম।
তেলত ফ্ৰাই কৰি লাহেকে তেলত ফ্ৰাই কৰি পেলাই পনীৰ খিনি কাঢ়ি থলা। কাঢ়ি পেলাই সেই হেৰি তুমি অলপমান পিয়াজ দি দিলা।
উম, উম।
পিয়াজ দি পেলাই তুমি তাত অলপমান আদা নহৰু দি দিলা।
অ'।
আদা নহৰু দি পেলাই অলপ দেৰি তুমি ভাজিলা, ভাজি পেলাই তুমি তাত কি কৰিলা উম, কাবুলী বুট ত একদম অলপমান তিয়াই পেলাই থৈ দিবা সেই দিনাখন মানে বইল কৰি বা বইল নকৰাকৈও থৈ দিব পাৰা। তিয়াইও থৈ দিব পাৰা। সেই তাত কি কৰিলা বিলাহী অলপ দি দিলা, বিলাহী অলপ দি পেলাই ভাজিলা পুৰা।
অ'।
ভাজি পেলাই পুৰা একদম বিলাহীতো ভাজি পেলাই যেতিয়া একদম পুৰা গ্ৰেভি নিচিনা হৈ যাব ন'! তেতিয়া তুমি ধুনীয়াকে গ্ৰেভি যেতিয়া হৈ যাব তুমি ধুনীয়াকে একদম তাত কাবলী বুট খিনি দি দিলা। কাবুলি বুট খিনি দি পেলাই নিমখ হালধি দি পেলাই একদম পুৰা লৰালা। লৰাই পেলাই অলপমান পানী দি পেলাই তাত একদম ধুনীয়াকে লৰালা লৰাই লৰাই অলপ দেৰি লৰালা তাৰ পিছত তুমি তাত অকমান গাখীৰ দি দিব পাৰা বা নিদিলেও নাই অলপমান ঘিউ দি দিবা।
উম।
তাৰ পিছত তুমি অলপ দেৰি লৰালা। লৰাই পেলাই যেতিয়া লৰাই লৰাই লৰাই লৰাই লৰাই যেতিয়া একদম গ্ৰেভি হৈ যাব ন' পুৰা একদম উতলিব ন' তেতিয়া তুমি একদম কি কৰিবা এই ফ্ৰাই কৰি থোৱা একদম পনীৰ খিনি দি দিবা।
উম, উম।
পনীৰ খিনি দি পেলাই অলপ দেৰি ভাজিলা। ধুনীয়াকে একদম ভাজি পেলাই অলপ দেৰি যেতিয়া হেৰি হৈ যাব। ভাজি পেলাই একদম ধুনীয়াকৈ
যেতিয়া উতলিব ন' পুৰা গেভীৰ নিচিনা হৈ যাব ন'।
উম।
যেতিয়া বুটটো সিজিব, তেতিয়া তুমি তুমি উলিয়াই পেলাই পনীৰ উলিয়াই পেলাই খাই চাবা কি ধুনীয়া লাগে নহয়, তুমি তেতিয়া মানে হেৰি ৰ লগতো খাব পাৰা। কিহৰ লগত এটো কি আছিলে পনিৰটো তুমি ৰুটিৰ লগতো খাব পাৰা, ভাতৰ খাওঁ বুলি কলে খাব পাৰা আৰু পোলাও লগতো খাওঁ বুলি ক'লে খাব পাৰা, মানে তুমি নিজৰ মতে